হেল্ল' হেল্ল'
শুনিছা?
অ', শুনিছোঁ শুনি অ', শুনিছোঁ অলপ আগত ফোনটো কাটি দিলা।
তাকে মই কৈছিলোঁ যে ভাত খাবলৈ গৈছিলোঁ ভাত চাত খালো আৰু।
উম,
উম, উম, হুম একদম নিৰামিষ ভাত খাই দিছোঁ ভাল লাগিছে আৰু।
উম,
তোমাৰ তিয়হ চালাদ বিলাহী চিলাহী চালাদ
উ, উম,
তাৰপাৰা তোমাৰ মগু দালি।
উম,
আলু পিটিকা
উম,
তাৰপা উম, তোমাৰ ভাতত তোমাৰ অমিতা দিছে
উম, হেৰি গৰম কেনেকোৱা এতিয়া ৰাতি?
হেৰি গৰম এতিয়াও পুৰা বহুত দি আছে তোমাৰ।
আমাৰ ঘৰলৈকে আহিযোৱা আমাৰ এতিয়া পুৰা ঠাণ্ডা। আমাৰ ঘৰলৈকে আহা আমাৰ এতিয়া পুৰা ঠাণ্ডা।
হুম, হুম তোমাৰ এতিয়াও ত্ৰিশ দি আছে।
উম, মোৰ পেট বিষাই আছে জানা?
তাকেহে এইটো বৰ বেয়া বেমাৰ ন?
উম।
তোমালোকৰ নাৰ্ছিঙৰ হেৰিত এইটো বেমাৰ একো উল্লেখ হোৱা নাই এতিয়ালকে?
হৈছে।
কেনেকে কি কৰি পেলাই ঠিক কৰিব পাৰি হোৱা নাই?
সেইটোৱে খোৱা বোৱা অলপ চাব লাগে।
অ'।
অলপ হেলদি বস্তু খাব লাগে।
এতিয়া আমাৰ হোষ্টেলত খোৱাতটো কেনেকুৱা জানাই।
তাকে মইতো শুনিয়ে থাকো কেনেকুৱা কি
অকমান তাৰমানে হোষ্টেলৰ মানুহখিনিও ভাবিব লাগে।
অ', সেইটোৱে।
উম, তোমালোকৰ কচিংটো কেইবছৰ হয়?
আমাৰ তিনি বছৰ।
তিনি বছৰ।
মোৰ আৰু দেৰ বছৰ মান আছে গৈ।
উম।
বি এছ চি নাৰ্ছিংৰ কিমান হয়?
বি এছ চি নাৰ্চিঙৰ চাৰি বছৰ।
চাৰি বছৰ আৰু এ এন এম?
এ এন এমৰ দুবছৰ।
দুবছৰ।
তোমালোকৰ তিনি বছৰ।
অ'।
বি এ ছি চাৰি বছৰ। উম, উম, উম।
এতিয়া আমি যদি বি এছ চি পাবলে হয়।
উম।
পঢ়িব লাগিব তেতিয়াচ পঢ়িলে আমি দুবছৰতে এতিয়া আমাৰ খটম হৈ যাব।
অ', তাৰমানে এ এন এম পঢ়িলেও হয়তো এ নে কি তে মানে দেৰ বছৰ মান পঢ়িলে তাৰ পিছত দেৰ বছৰ কিছুমান
উম। কোনোবাই ফোন কৰি আছো যেন পাইছো।
অ', তোমাৰ খুৰীয়ে ফোন কৰিছে কিয় ফোন কৰিছে জানো।
এই ৰাতিখন।
তাকে মই ধৰিব পৰা নাই স ৰাতি তোমাৰ দেৰটা বাজিবলৈ হ'ল।
উম, সেইটোৱে। সেইকাৰণে সুধিছো তোমাক কোনে ফোন কৰিছে বাৰুতে।
উম। তাৰপা এ এ এন এম নাৰছিং পঢ়াৰ পিছত তোমাৰ তিনি বছৰে পঢ়িব লাগিব ন, বি এছ ইন কি জি এন এম নাৰ্ছিং কম্লিট কৰিবলৈ হ'লে?
অ', তিনি বছৰে পঢ়িব লাগিব।
মই যেনেকে ই-ই-ইয়াৰ হাফটো তেনেকে বুলি ভাবিছিলোঁ তোমাৰ।
অ', তাৰপা বি এছ চি নাৰ্ছিঙৰ ওপৰত কি থাকে?
তাৰমানে আহ, শিকাখিনি।
হ, আ?
ত অকন বেছি থাকে।
উম।
হম!
আহ অকমান মানে অকমান আমাতকে।
হা'! তাকেহে।
তেওঁলোকৰ, হেল্ল'!
উম।
তেতিয়া যোনবিলাকে এ এল এম কৰি আছিলে
হম!
তেনেকুৱা আমাৰ লগত বহুত কেইজনী পঢ়ি থাকে।
হ'?
তাৰমানে পঢ়িব আহে।
উম।
মাজতে তোমাৰ চৰকাৰী চাকৰি পোৱা নাৰ্ছ ছোৱালী এজনীও তোমালোকৰ লগত পঢ়িছিলেহি।
অ', অ', অ', কিন্তু তাই গুচি গ'লগৈ।
অ', একজাম দিয়া সময়ত আহে মানে নেকি অকল?
নাই, সিহঁতি নপঢ়িলে সিহঁতি যে মোৰ ধনী- ধনী মানুহৰ ঘৰৰ ছোৱালী হা, সিহঁতে প্ৰত্যেকবাৰেই এখন, এখন কলেজত লয় নহয়
উম।
তাৰপিছত কৰিব মন নগ'লে
উম।
অ', গোটেই বছৰটোতো এডমিশ্যন ল'ব লাগে?
অহ।
ইমান লাখ টকা এনেই গুচাই দিয়ে!
সেইটোয়ে তাৰমানে কিছুমান ধনী মানুহৰ লচাৱালী আছে ন!
উম, উম, উম। তথাপি ইমানখিন টকা- পইচা উৰাই দিয়ে কেনেকে?
তাৰ মানে নিজে ইনকম পায় তাৰ উপৰেঞ্চি ঘৰ মানুহ আছেই সেইকাৰণে কিছুমানে নাভাবে আৰু।
অ'। তাৰমানে উৰিছে উৰক আৰু এনেই ফূৰ্তি কৰিবলৈ অহা নিচিনা হয়।
সেইটোয়ে।
উম, উম। তোমাৰ চৰকাৰী নাৰ্ছিঙৰ কাৰণে একজাম বেলেগকে হ'ব?
উম। তাতো ভাগ থাকে নেকি? উম। এ', এ, এন এম নাৰ্ছিঙো বেলেগ একজাম, বি এছ চি নাৰ্ছিঙো এই বেলেগ জি এন এম নাৰ্ছিঙো বেলেগ, নে চব একেলগে হয়।
কিহৰ কথা শুনিছা তুমি?
একজামবিলাক তাৰমানে চৰকাৰী চাকৰি পাবলে হ'লে নাৰ্ছিঙৰ
সেখিনি বেলেগকে হয় বলা।
হয় হয় হয় হয় হয় হয় হয়। একেলগে হ'লে মানে দিগদাৰ হৈ যায় ন'।
অ', সেইটোৱে।
কিয়নো এ, নেমতকে ওপৰত পঢ়ি পেলাই আহিছে জি এন এম। জি এন এমতকে ওপৰত পঢ়ি পেলাই আহিছে
অ', সেইটোৱে।
হেল্ল', হেল্ল' ভণ্টি শুলেঁ নে আছে?
ভণ্টি তোমাৰ এই উম জ্বৰ উঠিছে এতিয়া আকৌ।
উম।
তাপা তোমাৰ উম
অ'।
ক'ব আৰু।
অ'।
উম।
তাইৰ বহুত বেছি হৈছে ন'।
তাকে উম তোমাৰ ঔষধটো খাই দিলে ঠিক হ'লে আহি যায়। যেত তিয়াই তোমাৰ ঔষধটোৰ মানে শক্তি নাইকিয়া হৈ আহে। তাকো তাক তাৰ পিছত আকৌ মানুহজনী দুৰ্বল কৰি কৰি আহি থাকে।
অ', অ', এতিয়াই বহুত ভাইৰেল হৈছে ন'।
তাকে ভাইৰেল হৈছে আৰু এই ভাইৰেল জ্বৰটো ঠিক নহয়। উম। তাকেহে, কি হয়। আৰু এই বহুত মানুহ হৈ হৈছে এইটো বেমাৰটো।
উম সেটোৱে। কৈ আছে।
বহুত দিনৰ পৰা হৈ আছিলোঁ হেই ঘৰৰ গোটেই গিটাৰে।
উম। আৰু মানুহ বিলাক আজিকালি অকন চেফ চাইত উ, তাৰমানে চা সাৱধানে থাকিবলে হ'ল।
সেইটোৱেটো পান আজিকালি মানুহ বিলাকে যি তি
ঘপককে বেমাৰ হয় আৰু বেমাৰ হ'লে ঘপককে ঠিক নহয়। উম মানুহবিলাক একেবাৰে দুৰ্বল কৰি পেলাই।
উম সেটোৱে। কাৰণ
আৰু এই কৰোণা হোৱাৰ পিছৰ পা মানুহ বিলাকক বেছি তাৰ মানে নিজৰ ইউমিনিটিটো খতম হৈ গৈছেগে।
সেটোৱে।
উম।
তাকেহে।
এই হেৰি ললে হুম
বাকী এতিয়াতো তোমাৰতো একো হোৱা নাই ন' অলপ ভালকে থাকিবা।
উম, তুমিও তোমাৰো তাৰমানে মেইন কে তোমাক বেমাৰে ঘপকে পায়, তুমিও অলপ চেফ চাইড হৈ পেলাই থাকিবলৈ চাবা বাচি খুচি।
অ',
তেওঁ বেমাৰ হোৱা মানুহৰ ওচৰলৈ ইমান নাযাবা, গ'লেও হে চেনি আৰু
উম, হ'ব দিয়া। অ',
উম,